হেল্লো?
হেল্লো?
শুনিছ নাই?
কি খবৰ?
ভালে আছোঁ, তোৰ কহ?
এ ভাত চাত খালি নাই?
ভাত নাই খোৱা, তই?
চো আও যেনে তেনে।
উম, তই ভাত খালি নাই? কলেজ আহিছিলো অহ।
এই তহঁতৰ কি ইণ্টাৰ্শ্বিপৰ কাম আদায় নাই হোৱানি?
এই ইণ্টাৰ্ণশ্বিপ নহয়, আমাৰ ইণ্টাৰ্ণশ্বিপ হোৱাই নাই এতিয়ালৈকে, এই হেৰিৰ কাৰণে এইটো কি কয় প্ৰেক্টিকেল কাৰণে প্ৰেক্টিকেলৰ কাৰণে হেৰি কৰিবলা আছে প্ৰেক্টিকেল। আমাৰ একদম চুটাই দিছে একদম হেৰি হে নাই হোৱা কালি মাইনৰ হে। অহ পৰহি মইনৰ হে, তাৰাপা হেৰি আকৌ আমাৰ মানে ডাইৰেক্ট চাইন কৰি দিয়া নাই। চব মানে হেৰি কৰিছে। প্ৰশ্ন সুধি সুধি মানে তই কৈছনে নাই কোৱা মানে বস্তুটো, সেইটো কথা।
অ ত, ত মানে যিমা যিমান লিখিলি তাৰ ভিতৰত সুধিছে নেকি?
অ তাৰ ভিতৰত সুধিছে, মানে ছাৰহেঁতে গম পাইছে মানে প্ৰজেক্টটো যে নিজে কৰা নাই তই। এটাই মানে কৈ দিলে এনেকে, কাপা চাই লিখিছ ক? বুলি কওঁতে সি মানে কৈ দিলে, ইয়াৰ পৰা চাই লিখিছো, এনেকে এনেকে গ্ৰুপত পালো, এনেকে বুলি সেইটোয়ে আউ। এতিয়া কালি। পৰখী এটাই টো কৈ দিছে, তহতক বেক লগাই দিম বোলে।
অ মানে এটাই এটাই ধৰাক। এই যে চবকে সুধিছা অ নেকি?
অ চবকে তেনেকে কৰিছে ভৰ খুৱাই দিছে আৱ। লগাই দিবও পাৰে কিন্তু, আগতো এটা এতিয়াও প্ৰেক্টিকেল কৰি আছে, আহি আহি।
আচ্ছা ত তাপা কালি মাইনৰ প্ৰক্টিকেল কেনে।
মাইনৰ পে। আজিকাল ভালেই, ইমান ইজি ইজি সুধি। ছে অ। তোক কি সুধিলে?
অ মোক হেৰি সুধি। এতো কি বুলি কয়? কিবা এই মেক্সিমাম। এম এল ই। সেইটো ফুল ফমটো সুধিছে?
মোক অকল এটাই, মোক এটাই সুধিছে অকল নাল। হাইপততিছ কেতা? তিনটা নে দুটা?
দুটা।
অ, মই দুটাই কৈছো বাউ।
চিম্পুল হাইপথেটিছ আৰু কম্পজিট হাইপথেটিচ নহয় জানো।
নহয় মই অকল হেয়েহে ক'লো নাল আৰু আল্টাৰনেটিভ হাইপথেচিছ। তাপা কৈছে, গুদ গুদ বোলে।
সেই দুটা নহয় হ'বাই।
নাজানো কিন্তু গুড বুলি কৈছে, ভেৰি।
হেৰি, তাপা তোক কি অকল এটাই সুধিলে নেকি?
অ, অকল এটাই সুধিছে। তাপা ইটোক সুধিছে হেৰি বুলি, অ। ভন্টি ভাইভদিছৰ হেৰি, অল্টাৰনেটিভ ফাইভথেচিছ কিহে বুজাই? এৰি চোৱা নে বুজাই আকৌ।
অ গম পাইছোঁ নহয় মোক মোক যি শুদিছে সেটো শুন
অ
মোক এ এম এল এ সুধিলে দেই প্ৰথম মানে- মোক আৰু মোৰ ল'গৰতোক সুধিছে আৰু
উম
তাবা সিও নাজানে মই নাজানোঁ
উম
তাৰপা তাৰপা কিবা এই হেৰি আমি যে এটো ছেকেণ্ড কুৱেশ্যনটো যে কৰিছিলোঁ বি টু
অহ অহ
সেই বিটো মানে এই ফাংচন এটা আছিলে ডেল কিবা ডেল্টা চামথিং বাই ডেল্টা কিবা বুলি আছিলে।
উম
সেইটো কি ফাংচন বুলি কয় সুধিছে মই নামেই পোৱা নাই ন এইবোৰ
অ আমাক পঢ়োৱাও নাই।
অ তপা তাৰপা সেই হেৰি এনেকে আঙুলিটোৱাই সুধিছে মানে এইটোক এইটো কি বস্তু মানে এইচ ৱানতটো কি বস্তু সুধিছে তেনেকে সুধিছে আৱ।
উম
তাৰপা মোৰ ল'গৰটোৱে আৰু মই সেই সেই সেইকেইটাকে আৰু একেলগে উত্তৰ দিলো আৰু তাৰ বাদে আৰু একো নাই আৰু-
এ ইমান হেৰি নহয় এইজন ভালেই।
অ ভালেই মানে হাঁহি হাঁহি মানে হেৰিটো পঠিয়াই দিছে আৰু মাৰ্কচটো দিব যে-
মাস্সটো দিব আৰু মাইনত ইমান টেনচন নাই।
উম আমাৰ ছাৰেহে আকৌ পাল মাৰ দিলে।
একো নাই পাল মাৰিলেও মানে দি দিছে ন কমন খিনি
কমন হেৰিয়ে আক এতিয়া একজামতহে মেইন
একজামত হয়। বাৰু-
একজামটো এতিয়া বহীখন চাওঁতে বহী আমাৰ বহীখন আকৌ আমাৰ কলেজত নাচায় ন বেলেগৰ কলেজতেহে চাব বুলি কলে।
এ এনেই কৈছে সবলা
এই ফৰ্থ চেমটো পঠিয়াই দিছো বুলি কোৱা নাই নেকি
তাত ৰিজাল্টটো অ সেইটো হয় বাৱ দেই কিন্তু মানে ছাৰে যিকেইটা দিছিলে গোটেই কেইটাই আহিছে।
তই কি এক্জামত গোটেই কেইটা কৰিছিলি নেকি?
গোটেই কেইটা মানে পাঁচ নম্বৰ যে গোটেইকেইটা কৰিছো তাৰপিছত দুই নম্বৰ এটা কৰিছোঁ তাৰপৰা চাৰি নম্বৰত থকা তিনটা কৰিছোঁ
চল্লিশ মান গৈছে নেকি চল্লিশ পঞ্চাশ মান
এই টটেল মাৰ্ক হে পঞ্চাছ ফিফটি টু নহয় জানো টটেল মাৰ্ক ত্ৰিশ ত্ৰিশ পঁয়ত্ৰিশ মান কৰিছোঁ
মো কৰি থৈ আহিছো গম পাইছা নাই।
মজাই আহিছিলেচোন পেপা।
মো এ মই মই মই ইমান পঢ়ি নাই যোৱা ন মই মানে তোক কেইটামান কমন বাচিছো সেইকেইটাকে চাই গৈছো সেইকেইটাই আহিছে আৰু সেই গোটেই কেইটটা মানে মিলাই একৈশ নম্বৰ হৈছে সেইকেইটাই আৰু তাৰপাতে আৰু বেলেগ কৰিব নোৱাৰিলো আৰু।
পাছ হ'ম বাৰু সেইটো টেনচন নাই ল মনদ্বীপৰ মনদ্বীপটো ই। একোৱেই পঢ়া নাছিলে নেকি তাৰ পাওঁ তাৰপৰা মই তাক পাঁচ নম্বৰ গোটেইকেইটা দেখাইছোঁ সি লিখিছে, তাৰপিছত এই দুই তিনি নম্বৰখিনি হেৰি পাই চাইছে সাঁচিব এইটো কি কয়। তাৰ পিছত
অহ এই, অহ অহ হৰি ঘৰটো। মোৰ আখৰটো মানে হে, নকল কৰিছিলে দেই।
অ।
তাবা নকল কওঁতে সি। ফ
উম।
পাবা তাক তাক চাই উলিয়াই পঠিয়াই দিলে নহয়।
একেবাৰে প্ৰথম বেঞ্চৰটো।
কৰিম। আ
অহ অ অ, শুনিছিলো শুনিছিলো অহ শুনিছিলো।
মই মই ভাবিছো সি পোৰা লিখি, অ। মই লিখিম আৰু মানে মই একৈশ গৈ পুৱ বহি আছো আৰু তাৰপৰা লিখিম বুলি।
হে।
কিন্তু সি সি মানে, সি তাক পঠিয়াই দিলে আৰু উলিয়াই।
উম।
কি কবি আ কিন্তু সি মোতকে বেছি কৰি থৈ আহিলে আকৌ মানে সি প্ৰথম, প্ৰথমবাৰে নকলটো কৰিলে নহয়।
আহ।
সি সি সাতাইশ মান কৰি থৈ আহিছে মানে।
গম পাইছো প্ৰথম ঘণ্টাতে ইমানতটো কৰি দিলে।
অ তাৰপা ছাৰক আকৌ সি ৰিকুৱেষ্ট কৰিলে ছাৰ লাষ্ট এটা লিখিব দিয়ক, এটা লিখিব দিয়ক বুলি তাৰপা সি। একৰ দুটা নে তিনিটা লিখি। লিখি থৈ গুচি গ'ল চাগে।
হ।
ততে।
তহঁতৰ মানে কঢ়া পৰিছিলে।
কেনেকুৱাই গ'ল, অ কাঢ়া পৰিছেতো।
এ বাকী, বাকী দুটা ঠিকে গৈছে প্ৰথমটোহে অকমান, কি হয় নাজানো যদি ভালকে চাই আৰু, আহ যদি ভাল। চাই আৰু যাব আৰু। যদি বোলে একদম খৰৰ মূৰ্তিত চায় তেতিয়াহ'লে। গেল।
পাছিং পাছিং মাৰ্কছৰ ওচৰে পাঁজৰে গৈ থৈছে নেকি?
আহ তেনেকাই।
আচ্ছা অকল এখন অঁ তহঁতৰ আকৌ মেজৰ তিনিখন পেপাৰ হে নহয় জানোঁ
তিনিখন তাৰপা এই প্ৰেক্টিকেলখন সতি চাৰিখন। আজি গোটেই বৰষুণত তিতি তিতিহে গলো অ থিয়ৰী তিনিখন।
তাই কি গা তাত গা গা ধুই পালিগে নেকি?
অহঁ গোটেই তিতি গৈছোঁ বিতিয়া প তাৰপিছত তাতকৈ কলেজত নখ সোমাও নেকি বুলি ভাবিলো তাৰপা ভাবিছোঁ সোমাই যাওঁ। অ সোমালো বহীখন আনি ব গ'লো বহীখনো নিদিলে তাৰপৰা পিছত ছাইন কৰি দিম বুলি কৈ কেনে পিছত এতিয়া বেলেগ খিনি গৈছে সিহঁতেক একদম সুধি সুধি মেলিহে চাইন কৰাই দিছে নহলেবা চাইনে নকৰাই
অহঁ অহঁ তাৰ পৰা তোৰখন চাইন কৰি দিলে নাই
নাই মই গুচি আহিলোঁ।
অঁ আজি নললি মানে
নললোঁ।
অহঁ অহঁ হেই হেৰি তাৰপা হে তহঁত তই এতিয়া এই ফিফ চেমত পেপাৰ বাঢ়িব নে কি নহ
এক একেই থাকিব সপলা
তিনি খনে থাকিব মানে তি তিনিখন থিয়ৰী। আমাৰ নাবাহে আমাৰ এতিয়া। ঠিক আকৌ চাই
অঁ তহঁতৰ চাৰিখনেই বাৰু আমাৰ নেবাহে নেকি এখন প্ৰেক্টিকেলে থাকিব।
তাৰপা কি? কি গ্ৰেজুৱেচন কেইবছৰ কৰি গিছে আহিবাচোন
নাই নাই ন না দেই চাৰি বছৰ পঢ়িব নোৱাৰি তিনি বছৰ যেনে তেনে ওলাম আৰু এক বছৰ পঢ়িম আৰু
চাৰি বছৰ পঢ়ি সেইটো বুজি পাওঁ নেকি? সেইটো মানে সেইটো সনাৰটছ হ'ব নে কিনো।
সনাৰটছ হব আৰু মানে ৰিচাৰ্চ কৰিব পাৰিবি আৰু তই-
ৰিচাৰ্জ- মানে এম এছ চি এডমিচন
এম এছ চি টো এম এছ চিটো এক বছৰ হ'ব তাৰপিছত ৰিচাৰ্জ টো পেপাৰ মানে তই ৰিচাৰ্জ কৰিব পাৰিবি আৰু সেইটো কথা। বাকী একো হেৰি নহয় নেকি?
তো, এতিয়াতো গ্ৰেজুৱেচনৰ এতিয়াতো তিনি বছৰীয়া ডিফাৰেন্স টো কিনো এনে?
ডিফাৰেন্চটো কিনো আৰু, তই চাৰিবছৰ পঢ়িলে যেনিবা হেৰি কৰিব পাৰিবি, এম এচ চি এক বছৰ, তাৰপিছত হনাৰ্চ হ'ব চাৰিবছৰ কৰিলে, হনাৰ্চতো পাই তই ৰিচাৰ্চ পেপাৰ মানে, ৰিচাৰ্চ কৰিব পাৰিবি।
চাৰ্টিফি কেত খনো চাৰি বছৰীয়া এইখনো।
অ'! হনাৰ্চ বুলি থাকিব অ'! হনাৰ্চ।
এইটো হেৰি টিচিং লাইনত হে কাম আহিব হয় নহয়? বাকি বেলেগ
টিচিং লাইনত অ'! বাকী নাই। বাকী কামত নাই।
বাকীটো নৰ্মেল কেইটাই হৈ যাব হয় নাই?
অ'! উম!
আচ্ছা! তইয়ো মানে তিনি বছৰে কৰিবি চাৰি বছৰ নকৰ'?
মই চাৰিবছৰ নকৰোঁ তহ্। এই তিনিবছৰ কৰোঁতে ফাটিছে, চাৰিবছৰ কৰিলে আৰু ফাটিব।
আচ্ছা! ইয়া ইয়াত পিছৰ ক'লটোত সেই তই ফিজিচিয়ানটো কৰাৰ পিছত কি কৰিবি?
গ্ৰেজুৱেচন, গ্ৰেজুৱে গ্ৰেচুৱেচন কৰাৰ পিছত কি কৰিম আৰু।
নহয়। ইয়া, ইয়া মই ইয়াৰ পিছত ক'ল কৰোঁতে
অ'কে হ'ব কাটিছো।
অ'! অ'! দে হ'ব।
অ'!